হেল্ল'।
অঁ', -শুনিছোঁ।
উমঁ, কি কৰিছ?
মই এই আজি কে এফ চি চিকেন বনালোঁ।
বাহঃ কেনেকে বনালি?
আঁহ' এনেইতো হুম, চিকেন লৈ আহিলোঁ ফ্ৰেছ এক কেজি। কিন্তু অকণমান চিকেন পপকৰ্ণ টাইপৰ পিচেছ ল'লো। আৰু লেগপিচ দুটা ল'লো, লেগপিচ দুটা ভালেই আহিছে। তাৰ- পিছতে মেৰিনেট কৰি থ'লো। লাইক- টু আৱাৰ্চমান হৈছে মেৰিনেট কৰি থোৱা।
উম।
তাৰপিছত মেৰিনেশ্যনত এই হেৰি দিছোঁ জিঞ্জাৰ পাউদাৰ। মায়ে যি পিচি থৈছিলে সেয়া, তাৰপিছত- গাৰ্লিক পাউদাৰ এটা মোৰ অনা আছে, তাৰপিছত- কশ্মিৰি ৰেড চিলি নিমখ তাৰপিছত অকণমান হালধি দি দিছিলো। আ' আৰু কি দিলো অ' অকণমান গৰম মছলা ওপৰত। তাৰপিছত সেয়া দি মেৰিনেট কৰি থ'লো অকণ অকণমান জাষ্ট শ্লাইত তেল অকণ দি। বেলেগ কাৰণ চব পাউদাৰ হৈ গ'ল যে। তাৰপিছত দুঘন্টা থ'লো, তাৰপিছত থৈ কৰি- এ' ময়ডা লৈছো ময়ডাটে অকণমান- আঁহ' গাৰ্লিক পাউদাৰ দিছোঁ অকণমান পেৰি-পেৰি মছলা দিছোঁ। অকণমান সেইটো আনিছো অ'।
অঁ'।
তাৰপিছত অলপমান ব্লেক চলট দি দিছো ময়দাৰ ওপৰতে, তাৰপিছত- আৰু অলপ হেৰি দিছোঁ ব্লেক পেপাৰ অকণ।
অঁহ',।
তাৰপিছত সেই আৰু যেনেকে প্ৰচেছ হয় আঁহ' ক'ত কৰিছো এটা লেয়াৰ। তাৰপিছত নৰ্মেল ফিল্টাৰ পানীত ডিপ কৰিছোঁ। তাৰপিছত আকৌ ধুনীয়াকে এটা লেয়াৰ ক'ত কৰিছোঁ। কিন্তু এতিয়া মানে কৰোতে গম পাইছোঁ বস্তুটো, টো আৰু ফ্লেকি হ'ব পাৰিলে হয় মানে।
উম।
মানে লাষ্টৰ কিতা মানে ফ্লেকি হৈছে। প্ৰথম কিতা মানে বেছি ফ্লেকি হোৱা নাই জাষ্ট মানে পকৰা টাইপৰ নিচিনাহে হৈছে আহ আৰু পিছৰ কিটাহে, ফ্লেকি ফ্লেকি হৈছে মানে সেইটো গ'ম পালো আৰু ফ্লেকিটো কেনেকে হয় আৰু ভালকে কৃস্পি আৰু ইয়াতকেও বেছি কৃস্পি লাগিলে মানে, এই কৰ্ণফ্লৌৰটো দিব লাগিব অলপমান। লাইক ময়দা যদি ধৰ এক কাপ লওঁ কৰ্ণফ্ল'ৰ ধৰ হাফ বা তাতকেও অকনমান কম দিলে তেতিয়া হৈ যাব। বৰ আজি ফাৰ্ষ্ট কৰি চালোঁ চাউলৰ গুড়া শেষ হৈছে নাছিলে আৰু সেইটো ভাবাও নাছিলোঁ পিছে কথাটো অ' নেক্স যদি কেতিয়াবা পিছলে বনাও দিম চাগে
উম ঠিকেই আছে মজ্জা আমাৰ ইয়াতো ঠিকছে বৰষুণ সেইকাৰণে সেইটোৱে খাব লাগিছিলে
অ' নহয় বৰষুণটো দেখি মোৰ কফি লৈয়ে মনত পৰিছে কফি
কফি খালোঁ আমি কফি খালোঁ আৰু ঘিতে ব্ৰেড ট'ষ্ট কৰিলোঁ একদম ক্ৰিস্পি কৰি তাৰপিছত অলপ জ্বলা চানা আছিলে জ্বলা চানা হম
বন মস্কাত টেক নেকি
বান মাাস্কা টাইপ নহয় এই মাস্কাটো নায়েই বাৰু
অ'
এনে নৰ্মেল ব্ৰেড আৰু ঘিতে একদম ব্ৰাউন কৰি পেলাই ট'ষ্ট
অ' বা আৰু এই হেৰি অ' আৰু এই মই আৰু এটা মানে ভাবিছোঁ সেইটো পিছত কেতিয়াবা ট্ৰাই কৰিম উ এই কিবা অকনমান বান টাইপৰ মানে গাৰ্লিক বান
গাৰ্লিক বান অ'
অ' মানে গাৰ্লিক বন ষ্টিকছ আৰু
উম
সেইটো একদম চিম্পল হয় সেইটোও মই এটা দেখিছিলোঁ সেইটোও ট্ৰাই কৰিম এদিন মানে ডাঙৰকে বানটো আনি পেলাই
উম একচুৱেলি কি ন এইবিলাক এনেকুৱা সৰু সৰু আইটেমছ কিছুমান থাকে যিবিলাক লৈ তই মানে অ' ঘৰতো ধৰ চাপ'জ সৰুকে বাৰ্থডে পাৰ্টি ন নিজৰ ক'লিকে হওঁক বা যেনেকে হওঁক সৰুকে আৰু টেবুল খনতে গোটেই বস্তু বিলাক এনেকে সজাই দি দিলে সেইটো খাই সেইটোৱেই এনজয় ন কেক চেক কাটিলে সেয়া অকন অকন খালে কৰিলে আৰু ইভেন আৰু এটা বস্তু আজিকালি ইমান সুবিধা আছে ভাল ৰেষ্টুৰেন্টৰ পৰা ধৰ চিকেন ফ্ৰাই হওঁক বা অলপ বিৰিয়ানী হওঁক তেনেকে আনি থৈ দিলে বাছ তাৰ পৰা লৈ লৈ উম ক'লিক কেইজন চাৰি পাঁচ জন দহ দহ জন নহয় আৰু ধৰ, দহজন হ'লে অলপ বেছি হৈ যাব। এটলিষ্ট পাঁচ -ছয় জনলৈকে আৰাম চে তেওঁলোকে খাই গৈ পেলাই অ' সেইটো এটা এনজয়মেন্ট হয় আৰু ধুনীয়া
অ'! তেনেকে পাৰি। আৰু এনেও, মানুহে বেছি- বেছি না খাই ন' অলপ-অলপে লয়।
আজিকালি, মানুহে নোখোৱাও হৈছে, বিশেষ বিশেষকে, যিবিলাক ইয়ং এজৰ মানুহখিনি। উম! খালি, সেইটো মানে, এটা এনজয়মেন্ট, জাষ্ট এনজয়মেন্ট। কাৰণ, চবেই ঘৰত খায়। এনেকুৱা কোনো মানুহ নাই, যোনে এইবিলাক খাব পোৱা নাই বা নাই, নোখোৱাকে আছে। গতিকে, আজিকালি চব বস্তুৱে এভেইলেবল থাকে। সেই গাৰ্লিক, যিটো ষ্টিক কৰি পেলাই, ব্ৰেড বনোৱাৰ কথা কৈছ তাতে অলপ, ওপৰত চিজ দি দিলে আৰু চিজি হৈ যায়। আৰু মজা লাগে খাবলে! অনেক ভেৰাইটি টাইপৰ আৰু। ছেম আইটেম, বাত ভেৰাইটিজ।
বহুত টাইম মানে, লাইক ফাইভ, টেন মিনিটচত হৈ যায় লাইক। মানে বান, ডাঙৰ বান যে পায়, সেইটো মাজতে কাটি পেলাই, ওপৰৰ খিনি ইউজ নক ৰোঁ আও। সেইখিনি, নৰ্মেল কিবা খালে হ'ল। তলৰ পৰ্চন খিনি মানে, এনেকুৱা যে, তাতে চিলি ফ্লেক্স, অৰিগেনো, তাৰপিছত চিজ অকন, পেৰি-পেৰি বা যি নিজৰ পচন্দৰ যি চিজেনিং দিব বিচাৰ, তেনেকে দি পেলাই সেৰি, অ' চিজ যি, চিজ দিব পাৰোঁ, তেনেকে টাৱাতে বহাই এনে অকন বাটাৰ মেল্ট কৰি, এই, আমাৰ গ্ৰিল পেন এখন আছে, নহয়। মনত আছেনে? গ্ৰিল পেনখনত বহাই পেলে, ঢাকনিখন মাৰি দিলে, হ'ল। অকমান, পানী অকন বাতিতে থৈ পেলে। অলপ ষ্টিম টাইপ হৈ থাকিব। পুৰি নাযায় আৰু বেচটো তেতিয়া। তাৰপিছত আৰু আৰু তেনেকে, সেইটো ওলাই পেলাই, জাষ্ট লম্বা- লম্বা কাটি দিলে, হৈ গ'ল। ষ্টিকৰ নিচিনা। সেইটো-সেইটোৱে, চিম্পুল আও। লাইক, টেন, ফাইভ মিনিট, টেন মিনিটচ লাগিব আৰু।
অ'! তাকে, সেইবিলাকে।
খাবলে ভাল লাগে, কেতিয়াবা।
অ'! সেইটোৱে, তাকে।
এই আৰু এটা, মানে কথা, কিছুমান-কিছুমান চিটিত মানে, এ, এনেকুৱাও ওলাইছে ধৰ, বহুত মানুহ আহি যাই কেতিয়াবা, আলহী খাবলে ধৰ। তেতিয়া মানে, ইমান বনোৱাৰ সেৰি, নাথাকে ন' আজিকালি। ত' মানে, এই কিবা, এপ এটা আছে, মোৰ মনত নাই। তাতে মানে, কোক আনিব পাৰি মানে। চেফ আহে মানে। উম, অ'। তাকে সেই, চেফ আহে আৰু। যি যি বনাব লাগে, কৈ দিলে হ'ল, লাইক এক ঘণ্টা, ডেৰ ঘণ্টা ভিতৰতে, গোটেই আইটেমছ বনাই পেলাই মানে, টেবুলত সজাই দিয়ে আৰু গেষ্ট আহাৰ আগত। উম, কোনে? আই গেছ, অ' কিছুমান চিটিত আছে। মুম্বাই, দেলহী আৰু বেং-বেংগলৰ। ত' মই, চিয়ৰ নহয়। মুম্বাই, দেলহী পিনে মই, শুনিছিলোঁ! এ, বহুত আগতে মই, সেইটো দেখা হা। তাৰমানে, এপটো আকৌ এবাৰ চাব লাগিব। হয়নে নহয় বা আমাৰ ইয়াতে, আছেনে নাই, চাব লাগিব।
এ, বহি লেক্সাৰ অ'। ঠিকেই আছে, সেইবিলাক আজিকালি, সুবিধা আছেই ন'?
অ'! কিন্তু চবে আকৌ কিটচেনত সোমাব দিব নিবিচাৰেও। ত' মানে যোনে পাৰে আৰু তাহতৰ কাৰণে ভালেই
উম, ত' ঠিকে আছে অকণ এনজয়মেন্টটো হৈ যায় মানুহে বনাই মেলি হেই গুচি গ'ল আৰু ইনফেক্ট মই মানুহ মাজাতো ইমান প্ৰি ফাৰ মানে চবৰে নিজৰ, নিজৰ এটা থাকেতো কিছুমান সৰু সুৰা বস্তু নিজেও ঘৰত আৰামচে যে বনাই লব পৰা যায় যিটো সময় নলয় মানে একদম কম সময়ৰ ভিতৰতে আৰু বেছি কিবা লাগিলে ডাইৰেক্ট অৰ্ডাৰ কৰি দিলেই হ'ল। কাৰণ এজন মানুহ সোমাব মোৰ কাৰণে আৰু এজন মানুহ সোমাব তেওঁক মই গোটেৱে বস্তু দিহা মেলা দেখ খাই দিম কৰিম তেওঁলোকে আহি কৰিব চ' কাৰণ এইটো এটা টি ডি এছ জব টাইপৰ হৈ যায়। তাছে ভাল মই অৰ্ডাৰ কৰি পেলাই গোটেই বস্তু নিজৰ হিচাপমতে সজাই কৰি দিম সকলোৱে খাই কৰি ওলাই যাব সেইটোয়ে বেছি ভাল আৰু যোনে বোলে নহয় মই ঘৰতে কৰিম হা সেইটোও ভাল।
এব-এ এই ইহঁতৰ বাৰ্থডে আহি আছে নহয় এইবাৰ কিবা ভাবিছ নেকি? কাবাৰ স্কুলৰ কাবাক মাতিবি নে, নে কিবা তেনেকুৱা।
নাই, নাই তেনেকুৱা একো ভাল সিহঁতে সৰু হৈ আছে ইহঁতক এইবিলাক এতিয়া নেদেখাও আৰু অ' সেই টো হেৰিও নকৰাও অ' এতিয়া নকৰাও। তহঁতে এটা বয়সত নিজে ক'ব যে আমাৰো কিবা কৰাত যেতিয়া কোনোবা এটা বাৰত হয়তো পাতিবলৈ বাধ্য হম তেতিয়া কৰিম আদাৰ ৱাইচ এইবিলাক জাষ্ট ৱেষ্ট অফ মানি এনেকুৱা নহয় যে অ' সৰু, সৰু ইয়ে বহুত সৰু, সৰু ল'ৰা ছোৱালি ন' ইহঁতে এতিয়া কি বুজি পাবনো।
উম, ঠিকে আছে যেতিয়া তাই নিজে ক'ব যে কিবা কৰিব লাগে বা- তেতিয়া লাগিলে এই কেৰিকেচাৰ স্কেটছ বনোৱাও আ থাকে নহয় সেয়াও লৈ আহিবি বৰ ডাঙৰকেই পাতিবি আৰু।
তাই যেতিয়া অকন ডাঙৰ হ'ব তাই নিজে তাইৰ ফ্ৰেণ্ডছ খিনিক হেন্দেল কৰিব পাৰিব। কি কৰিব লাগে কি কৰিব নালাগে তাইৰো আইডিয়া থাকিব। তাই সেয়া দিব আইডিয়া বিলাক ত' সেইবিলাক সেনেকে ইমপ্লিমেণ্ট কৰিবলৈ ভালকে নিদ নিজৰ মতে আইডিয়া মতে তাহতক চলোৱাতো বহুত কষ্ট হৈ যায় ন, গতিকে লেট ইট বি তাহাঁতে এনেকে ঘৰতে ইঞ্জয় কৰক জোন যেতিয়া তাই ফিল কৰিব যে আমিও মাতিব লাগে কাৰোবাক তেতিয়া মাতিম এতিয়া নামাতো এতিয়া একো নকৰোঁ।
ঠিকে আছে আৰু সৰুটোৰো সেই ছেম প্ৰচেছে নেকি?
তাৰো অ' অ'একেলগেই কৰিম আৰু তাৰ কি আৰু বেলেগকে কৰিম এনেকৈ একো নাই তাহাঁতৰ একো নকৰোঁ। খালি এই ঘৰৰ সেই পুথি অকন পঢ়াব লাগে বুলি ভাবি আছিলোঁ। অ' পুথিখন এতিয়া পঢ়াবলৈ জুলাই মানতে পঢ়াও নেকি তাকে চিন্তা কৰি আছিলোঁ যদি হৈ যায় কালি খালী চাগে সেই পুথি পঢ়াম আৰু পুথি পঢ়ালে ভাবি আছো যে উম, অলপ প এ কি কৰা যায় এতিয়ালৈকে একো ডিচাইড কৰা নাই এবাৰ ভাবোঁ যে এঘৰ, দুঘৰ মানুহ যি আছে ছে তেওঁলোককে মাতি মেলি পেলাই ঘৰতে অ'খোৱা বোৱা এইবিলাক ব্যৱস্থা কৰি পেলাই হেৰি কৰিম কেতিয়াবা ভাবোঁ যে তলত আমাৰ কমিউনিটি হলটো লৈ পেলাই অ'অলপ বন্ধু-বান্ধৱ যি খিনিৰ লগত আমাৰ অলপ হলি গলি আছে তেওঁলোকক মাতি মেলি পেলাই। এনেই পূজা বুলি।
অ' এনে এনে কমিউনিটি হল ললে নয় নেকি যে এনটাই ফ্লেটটোত মাতি লাগিব নহলে বেয়া পাব তেনেকে।
সেনেকুৱা একো নাই সেনেকুৱা একো নাই এনটায়াৰ ফ্লেট মানে ইয়াতে, কিমান ঘৰৰ মানুহ আছে এইটো পচিবলে নহয় যে এঘৰ মানুহে ইমান ঘৰৰ মানুহক মাতিব তাকো চিনজান নথকা মানুহ। সেনেকুৱা কোনো কথা নাই ইয়াতে আমাক বহুতে মাতিছিলে কৰিছিলে গতিকে তেওঁলোকৰ লগত। আমাৰ এনেও চিনা জানা উঠা বহা আছে গতিকে তেওঁলোকক মাতিম।
তেনেকে কমিউনিটি হল ল'লেতো কেটাৰিং বেলেগকে মাতি লাগিব চাগৈ নে তাহাঁত।
অ' নাই কেটাৰিং বেলেগ থাকে কেটাৰিং বেলেগ থাকে তেওঁলোকে নিজে গোটেই বস্তু। লৈ কৰি আহিব এতিয়া বেংগলী কেটাৰিঙো থাকে। অ' চাউথৰ কেটেৰিঙও থাকে চাউথৰ কেটেৰিঙও খাই ভাল লাগে এনেকু, কুৱা নহয় যে ভাল নালাগে ইয়াৰো খাই বৰ ভাল লাগে আৰু বেংগলী কে কেটেংৰিঙ হলেও সেইটো এটা বেলেগ হব কিন্তু কথাটো হল চব নিৰামিষ হব লাগিব যিহেতু পূজাৰ হেৰি
পুজাৰ অ'
কিন্তু ইমান ডাঙৰ কৰিবলৈও মন কিহৰ কাৰণে নাই এইটোটো ঘৰ লোৱা নহয় নহয় এইটো জাষ্ট ঘৰৰ ভিতৰত, থকা নাম খনহে হয় গতিকে সেইটো কি কৰা,
নহলে হেৰি কৰি, হল এই যি তহঁতৰ ফেনচ আছে ন কিছুমান নহলে বা এই দাদা আছে ন এই পাপ অ', দাদা দা, তেনেকে মাতিলে হ'ল।
এহে তেনেকাে কিন্তু তেওঁলোক আহিব নোৱাৰিব নহয় তেওঁলোকৰো অসুবিধা আছে ব'ৰ দূৰ হয় উম। তথাপিও যি এঘৰ, দুঘৰ মানে ঘৰুৱা সকামটো গতিকে, কিনো ডাঙৰ কৰিম আৰু সেনেকুৱা নিচিনা এবাৰ ভাবো। এবাৰ ভাবো আমি মানে কিবা এটা মানে কৰো বাৰ্থডে চাৰদেতটো একোৱা একো নকৰো।
অ', কিবা এটা কৰিলে এনেও ভালো লাগে আৰু, ইহঁতেও এনজয় কৰিব অলপ সে, এটো বস্তু ফিল ল'ব, বস্তু কেনেকুৱা হয় ন।
তাকে সেইটো কাৰণে, চাও কি কৰো খুব সম্ভৱ এবাৰ মা তা নহ'ব নেকি অ', সৰুকে কৰিম চাগে কাৰণ তই এতিয়া মোৰ মনত, পেলাই দিলি সিহঁতৰ কথা এনজয় কৰিব ইহঁতে এনজয় কৰাতকে মোৰ মূৰটো হে খাব কাৰণ বহুত সৰু হৈ আছে ন। তাহতক ওলাই মেলি ৰেডি কৰা, অ', আকৌ, দেও আহিলে তেওঁৰ লগত বহা কৰা, আলহী আহিলে তেওঁৰ লগত অ' হ, হেৰি কৰা সেইটো এটা, মই সেইটো ভাবাই নাছিলো।
এতিয়া অলপ অলপ ঘৰতে শিকি ল'ব পিছকে ডাঙৰ হ'লে তে, তিয়া নিজে গ'ম পাব, উম। ঠিক আছে, অ', অ', হ'ব, অ', দে দে।